কৰেক, শুনিছো শুনিছো। নাচিব পৰা নাই, এনেই আছোঁ তুমি?
মই এনে আছো ৰবা। বাকী খানা পিনা খালানে?
এ নাই নাই এই মানে মানে আজি বগীতা প্ৰগ্ৰেম আছিল ৰবা।
হয় হয় কি কি প্ৰব্লেম আছ, প্ৰব্লেম
দিল দিলোঁ। কিলত মানে তোমাৰ এই আমাৰ ঘৰৰ ওচতে দাদাহঁতৰ এজন
হয়।
খানা পাইছিল তা তলত দিনত
হয়।
তাৰে পিছত গধূলি গেলো এটা আমাৰ ইয়াৰে ছোৱালী বিয়া দিছে তাত। মানে ভাগিহেতৰ তাত মানে লগৰ লৰাটো তাত লৈ গ'লো তাতেও খাই আহিলো। ভাত খোৱা নাই তাতে চাহ খালোঁ। তাৰে পিছত মোৰ লগৰটো ভাত খাইছে।
উম মানে আজি মানে আজি খায়ে আছা মানে।
এই আছো মই বিৰিয়ানী ব্ৰইলাৰ খাইছিল এক বাতি।
অ।
তাৰপিছত দিনত খালো লোকেল লোকেল মাছ চজ্বি হাৰ
চব বস্তু লোকেল ন এই গাঁৱৰ বিয়াবোৰত এনেকুৱাই হয় চব বস্তু লোকেল খাই। লোকেল মানে বনাই। তাৰ পিছত চহৰৰ বিয়াবোৰত চাবা লোকেল ইমান নবনাই ভেজালী বস্তু বনাই বৰফত দিয়া মাছ আনে।
ধুনীয়া হয়, ক্ষীণ হয় আৰু
উম গাঁৱৰ ধৰা মাছটোও পুখুৰীৰ থাকে বেছিভাগৰে।
অ।
হয় ন।
হয়।
তাৰপিছত আ আনিবৰ কাৰণে অকল মাংসটোৱে আনে।
অ এই আজিকালি কিনো কি বুলি কয় পাহৰি এ থাকিলোঁ।
হয় আৰু কিছুমানৰতো চব্জি পাচলিয়ে তোমাৰ গাঁৱৰ খেতিতে থাকে হয় নে নহয়?
উম বাকী তোৰ কি খেলা, দিনত কি খালা আজি?
মই আজিৰ দিনত তেনেকুৱা কি খালো? ব্ৰইলাৰে খালো ৰবা।
বেলেগ।
হা চিকেন চিকেন।
আৰু
আৰু শাক ভাজি ভাত দালি আলু পৰটা তেনেকুৱাই।
বেলেক নাইটো মই হে। চাগলী মাংস নিম
অ, নাই ৰ'বা মই গাঁৱত আহিছিলোঁ ক'ত ছাগলী খাবা।
যাওঁটো চাগে তেতিয়া।
উম, গাঁৱত আহিছোঁ ৰ'বা।
গোটাই গৈছে নেকি পৰিয়াল?
নাই অকলে আহিছোঁ ৰবা এই কাম কাম এটাত আহিছিলোঁ এ এই একাউন্টচ বনাব লাগিছিল বেংকৰ তাকে।
কোচ বিহাৰ গৈছা?
হয়-হয় ৱেষ্ট বেংগলৰ ফালে কোচবিহাৰ অ, কোচবিহাৰে পৰে প্ৰায় অ।
অ, শিলিগুৰিৰ কি শিলিগুৰি আগত।
শিলিগুৰি কোচবিহাৰ পাৰ হৈ পৰে।
উম,
কোচবিহাৰৰ পৰা শিলিগুৰি দুঘণ্টা ৰাস্তা।
উম,
অহ, তেনেকুৱা।
কোনোবাই হাতাহ বাঢ়ি আছে।
হা?
শিলগুৰি
তোমাৰ মাততো বাজি -বাজি আহিছে আৰু একবাৰ কোৱাচোন?
বুলো কোনোবাই হাল্লা কৰি আছে দেখোন চাইদত।
হাল্লা হৈ আছে নেকি?
অ',
এতি -এতিয়াওঁ আছে
এতিয়া নাই।
আ, অ।
বাকি কোৱা ক'ত - গ'লা আজি দিনটো নে তেনেকুৱাই বিয়া ঘৰে -ঘৰে গ'লা?
বিয়া নহয় এনে সৰু কৰ্ম এটা হৈছিল।
অ, আচ্ছা মানে আজি তোমাৰ দিনত খানা চাগে ভালে হৈছে?
উম।
কি- কি খালা দিনত?
দিনত মাছ, বইলাৰ, ভাত তেনেকে গাখীৰ, দৈ খালো তাৰে পিছত চব খাইছোঁ আজি। এতিয়াও ভাত খাব কি?
অ, মই সন্ধিয়া মানে অলমান বজাৰ গলো। সন্ধিয়া মানে অলপমান বজাৰ গলো। এই বজাৰৰ পৰা লৈ আহিলোঁ ৰবা মাছত ডিমা লৈ আহিলোঁ। তাৰপিছত কচ মাছ লৈ আহিলোঁ।
হয় নেকি?
উম, মানে মই যিবোৰ বস্তু ভাল পাওঁ চব লৈ আহিলোঁ।
অ, তুমি তাৰমানে তাতো অ, কি তুমি -তুমি বজাৰ কৰছা তোমাৰ পইচা দি?
নাই -নাই দেউ মানে ককা।
ককা
ককা- ক -ককাৰ পইচা খাই আছোঁ আৰু ককাৰ।
উম! গাঁৱত ককাৰ পইচা খাই আছে।
ওহোঁ! মৰম কৰে ন', মেইন তেওঁলোকে।
চাকৰি কৰে নেকি ককাই?
হয়, হয়, তেনেকুৱাই মানে। ৰীটায়াৰ হৈছে, এতিয়া।
অ'! অ'! তোমাৰ পইচা খৰচ হোৱা নাই?
অ'! নাই, নাই। পইচা খৰচ হোৱা নাই ৰ'বা।
পইচা খৰচ হোৱা নাই, মানে, খৰচ হৈছে আৰু আঁ। মানে, কা কালি, এঠাইত গৈছিলোঁ। চ' অলপ পইচা খৰচ হৈছে, পাঁচশ মান খৰচ হৈছে।
হয়, নেকি?
উম! কালি মানে, ফুৰিব গৈছিলোঁ আৰু এঠাইত। মানে, কালিয়ে আহি, কালিয়ে ফুৰিব গৈছোঁ, মই।
অ'! ঘৰৰ পৰা পইচা, নিছা নেকি?
নাই, নাই, নিজৰ পইচা, পাঁচশ গৈছে।
ঘৰ পৰা পইচা নিয়া, নাই। দেউতাই দিয়া নাই আৰু পইচা?
দেউতাই হাত, থাউজেণ্ড এটা দিছে মানে, হাত খৰচৰ কাৰণে।
অ'!
মানে, মই বেছি দিন নাথাকোঁ, ন'। চ' বেছি পইচা দিয়া নাই। এই, কালি বা পৰহি গুচি যাম।
হয়, নেকি?
মই বে, তোমাৰ বেংকৰ একাউণ্টহে খুলিব আহিছিলোঁ।
অ'!
মানে, মোৰ পাৰমেনেণ্ট ডকুমেন্ট ইয়াৰে ন'। চ' তাতে, বেংকৰ একাউণ্ট খুলিলে, অসমত তোমাৰ, এ, বহুত ভেজাল! কয়, কি? নহ'ব। পাৰ -পাৰমানেণ্ট এড্ৰেছ বেলেগ আছে। বহুত ভেজাল দেখায়। এ, এ,
খানা বনাব গৈছে নে নাই?
উম! খানা- খানা বনাই আছে, ৰ'বা।
হয়, নেকি? মই আজি, ঘূৰিয়ে ফুৰিবা।
এ, ঘুৰিব লাগে, ঘুৰিব লাগে। মই কালি, ৰাতি ঘৰ আহিছোঁ, কেইটাত? চাৰে, বাৰটা মানত আহিছোঁ।
মই ঘুৰিব গ'লো। তাৰে পিছত, আৰু চপত গলোঁ। তাৰে পিছত, দিনত আজি, আজি ঘৰত নাই, তেনেকে। কি? আজি, তাৰ এতিয়া, অহা সপ্তাহত মানে, তোমাৰ, শ্বিলং প্লেন কৰি, ঘুৰিব যাবা?
মানে, মই কালিতো আহিলোঁ। অহাৰ লগে লগে, মোৰ মানে, ডাঙৰ দাদা হয়, মানে, কাজিন দাদা। ই ক'লে, বল ফুৰি আহোঁ, বোলে। মই কওঁ, কি লৈ যাবি? সি কয়! গাড়ী লৈ যাম, বল। তাৰপিছত, এহঁতৰ গাড়ীটো ওলাল। তাৰপিছত, সি আৰু মইয়ে গ'লোঁ।
উম!
পূৰা ঘূৰি আহিলোঁ। তোমাৰ, এশ, এশ- দুশ কিলোমিটাৰ ঘূৰি আহিলোঁ, পূৰা।
মই মানে, প্লেন কৰিছোঁ। শ্বিলং শ্বিলং
অ'! এই, এইটো বম খাতৰা! সাত- সাত হাজাৰটা চিৰি আছে। সাত হাজাৰ নে দহ হাজাৰ বে বহুত চিৰি আছে।
বহুত চিৰি আছে ন'?
সাত হাজাৰ- সাত হাজাৰ চিৰি - চিৰি -চিৰিৰ তলত।
এ, সাত হাজাৰ- সাত হাজাৰ নহয়, তেৰ হাজাৰ বুলি শুনিছোঁ।
তেৰ হাজাৰ নেকি? এ, তেনেকুৱাই, সাত নে তেৰ তেনেকুৱাই আছিল। বাপৰে বাপ! এইটো ধে, ধেমালি কথ কথা নহয় দে ভাল জাগাত তুমি যাব ভাবিছা ৰিক্স বহুত।
বহুত বহুত ৰিক্স আছে ন?
বহুত ৰিক্স বহুত ৰিক্স মই যাবৰ কাৰণে ভাবাই নাই এইটো জাগা।
হয় নেকি?
আৰু পিছত বৰষুণ দিলেতো নাযাবাই বৰষুণ দিলেতো নাযাবাই একদম শ্লিপ হৈ থাকে।
অহ অহ। এ মইও ভাবিছো মই বস্তুটো চালো কিন্তু বহুত দেৰি আছে কচ -
উম, আৰ আৰু বৰষুণ দিলে চিৰিবোৰ একদম শ্লিপ হৈ থাকে। বহুত ৰিক্স তাতে যদি অলপ পিছলিলা মানে একদম তলত। তাতে মানে এ চিৰিবোৰ এনেকুৱা আছে তুমি ৰখি থাকিব নোৱাৰা একদম চুঁচুৰি চুঁচুৰি যাই তলত যায় পাবা পানী।
উম। মানে বস্তুতো মানে মানুহ দেখিছো বহু যায় দেখোন তাত।
বহুত যায় আৰু বহুত মানুহে তোমাক ৰিকমেণ্ড কৰে নাযাব মানে যোনে একবাৰ গৈছে আৰু নাযায়। তেনেকুৱাই।
বেয়া নি, বহুত ৰিক্স মানে ন? বহুত ৰিক্স আছ ছে।
বহুত ৰিক্স মানে সাত হাজাৰ চিৰিয়ত সাত হাজাৰ, তেৰ হাজাৰ মান চিৰি আছে। ত তোমাৰ এইটো চিৰিত তলত নামিব লাগিলে তাত তে আৰু যদি বৰষুণৰ ৱেডাৰ থাকে কেনে ৰিক্স হ'ব তুমি ভাবা। তা শ্বিলঙতো বৰষুণ থাকে।
বা জাগাটোৰ নাম তোমাৰ কিবা হেৰি আছিল দাবুল দিকাৰ কি কিমান কিবা
ডাবল, ডিগাৰ ব্ৰিজ এনে এনে দি নাযায়।
জাগাটোৰ নাম কিবা বেলেগ বুলি কৈ ৰ'বা কি
কোনটোৰ কথা কৈছা, এই গছৰ শিপাৰ মাজত যে বৃজ আছে এইটোতো।
অ সেইটো।
ৰ, তে মই ঠিক কথাকে গৈছো। তাতে বহুত ৰিক্স বহুত ৰিক্স মোৰ কথা শুনা নোযোৱাই ভাল।
হয় নেকি?
মানে একদম ব বতৰ ভাল হলে তাতে যাব লাগে। যদি বতৰ সেদিনে ভাল থাকে চ যাব পাৰা। জো আৰু তুমি আহাৰ টাইমত যদি বতৰ বেয়া কৰে তেতিয়া।
হয়।
তাহতেতো তলত একো বস্তুয়ে নাপাবা চিগনেলো নাপায়।
নাপায় নেকি একো।
নাই, ইমান তলত চিগনেল নাপাই তোমাৰ সাত হাজাৰ তেৰ হাজাৰটা চিৰি মানে কিমান ফীট তলত হব তুমি ভাবা।
হয় হয়। গম পাইছো মই চাইছো এতিয়া, মোবাইলত আৰু বস্তুতটো ৰিক্স আছে মানে মানুহ বিলাকে বহুত কষ্ট হয়, নাযাও কিজানি লগতো কৰিছে ইমান কষ্ট সদায় এনেকে যাম।
উম উম, ইমান ৰিক্স লৈ যাব দৰকাৰ নাই বেলেগ বেলেগ জেগা আছে ফুৰা।
উম পইচা।
বু বু বু বুলষ্টেকত যোৱা বুলষ্টেকত যোৱা। বুলষ্টেক বুলি জেগা এখন আছে।
তাকতেতো তেনেকুৱা কৰবাত ওচৰতে যাম মানে এইটো জেগা মানে তোমাৰ সাতটা আছে সিহঁত।
মো খাতৰা মানে বহুত। ডেঞ্জাৰ জেগা, আৰু তাতে আন্ধাৰ মুন্ধাৰ হৈ থাকে মইটোৰো বাৰ্গে ভয় ভয় জাগাটোও ভয়ানক। অ', অ', ভাল লাগিল -ভাল লাগিল এইটোৰ বিষয়ে আৰু পিছত কথা পাতিম হা ঠিক আছে।